হেল্ল' অ শুনি পাইছেনে অ শুনিছো হেল্ল'
শুনা শুনা পইচা
অ পাই আছো
অ অ এতিয়া আমি কথা পাতো তুমি যে এক্জাম দিলা এ পি এছ চিৰ বিষয়ে
উম
পাছ কৰিব লাগে নে
মাছ কৰিবল কৰি মানে কৰিম বুলি নাভাবো কাৰণ ইমান কেণ্ডিডেট বেছি কাৰণ মানে উম পষ্টটো এইবাৰ বহুত কমকে আছে এইটো কাৰণে মই মানে এপি সেই কাৰণে ইমান গুৰুত্ব দি পঢ়া নাই কাৰণ এ পি এছ চি টোতো বহুত এটা গুৰুত্বপূৰ্ণ বহুত কিবা হয় ন এনেকে যেনেকে তেনেকে দিলে মানে পাচ কৰিব নোৱাৰি বহুত মানে সৰুৰু ডিটেইলচ মানে ভালকে পঢ়িবলগীয়া হয়
হয় হয় হয়
মই মানে এ পি এছ চিৰ কাৰণে তেনে বাকি ইমান কিবা কৰাই নাই পচটো কম আছে বুলি এনেও নাপাম আৰু ফাৰ্ষ্ট এটেমো হয় বুলি
হয়
এনে দি চালো ইমানো বহুত বেছি মানে নোৱাৰো তেনেকুৱা টাইপৰ মানে এনেকে একদম বহুত হাৰ্ড কে অহা নাই আৰু
অঁ
মানে পেপাৰ অলপ ইজিয়ে হয় কিন্তু মানে অলপমান পঢ়িলে মানে পাছ কৰিব পাৰি আৰু অলপমান মানে গৈ যদি মানে পাছ কৰিমেই বুলি ভাবি কিনি মানুহ যদি পঢ়ে পাছ কৰিব
কেনেকুৱা কেনেকুৱা কেনেকে গ'ল তথাপি কোনকেইটা কেনেকে কৰিব পাৰিলা অলপমান মই একেবাৰে নাজানো তেনেকে অলপ বুজাই কোৱাচোন
মই মানে কেনেকুৱা ধৰণৰ কুৱেশন আহিছে
কেনেকুৱা কেনেকুৱা কোনটোৰ মেথছৰ কেনেকুৱা জি কেৰ কেনেকুৱা তেনেকুৱা
কুৱেশন কুৱেশন বিলাক মানে কেনেকুৱা আহিছে এইটো নেকি
সাধাৰণ জ্ঞানৰ হয় অ কোনটোত পাৰিলা মানে কোনটো হেৰিত বেছি ভাল হৈছে
বেচনতটো মানে এইবাৰ জি এচ ওৱান টো
অ
আছাম ৰিলেটেড আৰু নৰ্থ ইষ্টৰ বিষয়ে বেছিকে আহিছে আৰু জগ্ৰাফিকেল বসু বস্তুবিলাক বেছি আহিছে আৰু আৰ্ট এণ্ড কালচাৰ ফালৰ পৰাও আহিছে আমাৰ অসমৰ মানে ট্ৰাইবছ বিলাকৰ
অ হয় হয়।
আৰু এনেকে নেচনেল পাৰ্ক মানে নৰ্থ ইষ্টৰ পৰা আসামৰ আসাম নৰ্থ ইষ্ট মানে গোটেই কেইটাৰ পৰা তেনেকে
অ হ। মানে আছাম ষ্টেট ফ'কাছৰ পৰা আহিছিলে আৰু।
উম বেছিকে আৰু কাৰেণ্ট এফেয়াৰ্চ আহিছে আঁচনিবিলাকৰ ওপৰত বহুত আহিছে এনেকা।
আৰু ইণ্ডিয়ান পলিটি
পলিটি এটা নে দুটাই এনেকেহে আহিছে চাগে বেছি পলিটি মই দেখাই নাপালো এইখন।
আৰু হিষ্ট্ৰী।
টো এনেকে এটা দুটা ইণ্ডিয়ান হিষ্ট্ৰি আহিছে, এটামান নে কিমান আহিছে? আৰু আছান হিষ্ট্ৰি এনেকে আহোমসকলৰ ওপৰত
কাৰেণ্ট এফেয়াৰ আহিছে ক'লা ইকনমি? ইক'ল'জি, এনভাইৰমেণ্ট সেইবিলাক টেকন'লজী এই ছাইন্স টেকন'লজী সেইবিলাকৰ?
আহো আহো আহিছে।
তভৰে অলপ অলপ দিয়ে নহয় হয়নে? টোটেল টো নেগেটিভ মাৰ্কিং থাকে নহয়?
উম।
টোটেল কিমানটা কৰা হ'ল এশটাৰ ভিতৰত?
এ তেনেকে ক'ব নোৱাৰি কাৰণ মইতো এনেও পাছ নকৰি বুলি ভাবি কিনি কিছুমান মই মানে এনে দি আহিছো। মানে মনৰ পৰা এইটো হ'ব যেন লাগিলে এনচাৰটো মানে দি আহিছো আৰু তেনেকে মানে একজেক্টলি ক'ব নোৱাৰি আৰু। ভুলো হৈছে, নেগেটিভ মাৰ্কো যাব মোৰ।
উম।
সেইটো কাৰণে মানে একজেক্টলি কব নোৱাৰো ইমান ইমানেই যাব বুলি। হয় ইমানেই কৰিলো বুলি বুলি।
উম হু হু।
ভুলো হৈছে আৰু মই এনেকে মানে টোককা মাৰাৰ নিচিনাকে টোককা নহয় মানে মনৰ পৰা যদি এইটো এনঞ্চাৰটো হব যেন লাগিলে তেনেকুৱাকে বহুত কেইটাও দি আহিছো এইটো কাৰণে।
অহ।
বলতে
আহ
বহুত বেছি অ, কিবা পষ্টটো কম হলেও আমাৰ চেণ্টাৰতে ইমান আহিছে দিবলৈ, বহুত ভিৰ। আৰু এনেকুৱা, বেলেগ - বেলেগ চিন চেণ্টাৰত যে আৰু কিমান দিছে ছাগে মানুহ?
অ।
সেইটো কাৰণে মানে পাছ কৰিম বুলি ভাবা নাই। পাছ কৰিলে বাৰু, পইচা পালো হয় এম এছ চি আৰু চৰকাৰৰ ফালৰ পৰা।
অ।
প্ৰিলিমছ পাছ কৰিলে দিয়েতো।
ইমান দিয়ে
আগতেই চেভেনটি ফাইভ নে চেভেনটি থাউজেণ্ড দিছিল বোলে এতিয়া কমিলে নেকি অলপ।
অ
এ এ দিয়ে যে আৰু আসাম গমেন্টও দিয়ে নেকি।
অহ এপাৰটো কেনেকুৱা হৈছে।
পেপাৰটো
মেদিয়াম আৰু
আৰু এটা কথা তুমি এইবিলাক হেৰি কৰোতে ক'ত হৈছিলা আহ হোম সোমোৱাওঁ তেতো একো নিব নিদিয়ে যিহেতু ফোনটো
কোন ইনফেক্ট পইচা নিব নিদিয়ে আৰু তাৰ আই কাৰ্ডে আই ডি কাৰ্ডে নিব দিয়ে এইটোকো মানে সোমাওতে চাই ন মানুহতো হয় নে নহয় এটা আই ডি প্ৰুফে এটা লাগে অকল এইটো নিব দিয়ে আৰু পেনটো আৰু এডমিট কাৰ্ডটো এইটোয়ে নিব দিয়ে তাৰ পিছত ইমান চেকিং দুবাৰ দুবাৰ চেকিং কৰে। এনেকে মেচিনেদিও একদম গাটো এনেকে লগাই লগাই চেকিং কৰাটোতো কৰে তাৰ পিছত এনেকে পুলিচেও এক্সট্ৰাকে মানে। ৰুম এটাত মানে বেলেগকে চেকিং কৰে।
উম চ সেইটোত মানে কি কত থলা তুমি এতিয়া বাহিৰত থলা
বাহিৰত মানে ওচৰতে দোকান চোকান থাকে ন তাৰপিছটো চবেইতো একজাম পইচাটোতো বেছি লোৱা নাই টুৱেণ্টি হে লৈছে।
অ সেইটোতো অ তুমি বাহিৰত থৈছিলা।
বাহিৰত মানে দোকানত থৈছো দোকানত মানে এনেকে উম কুপন টাইপৰকে দি কিনি চবকে থব দিয়ে।
কেত হয় বাৰু হা
মই প্ৰত্যেকটো একজামতে তেনেকেই থৈছো এনেকো বাহিৰতো ৰাস্তাতো থোৱা নাই মই।
নৰ বহুত লাভ হয় আৰু
অ সেইদিনা বহুত লাভ হয় আৰু কিমানে থৈছে আৰু ওলাই আহোতে এনেকে ইমান ভিৰ হৈছে নহয় বেগতটো মানুহ লবলৈ
উম মোৰতো ভয় লাগে কাৰোবাৰ বেগ কোনোবাই লৈ যাব নেকি
নাই তেওঁলোকৰোতো ৰেচপনচিবিলিটি থাকে ন কুপন ক খেলি মেলি হ'ব নিজৰ নিজৰ কুপন মানে কিবা কৰিলেই হ'ল কোপন হিচাপে থোৱা নাই আগত আগত যেতিয়া মানে এদি এৰি দিব দিছিলো তেতিয়া কুপন কিবা কৰিছিলে। এতিয়া মানে আমাৰ ফোন নম্বৰ ফোন নাম্বাৰ আৰু নামটো মানে বে বে বেগত মানে এনেকে ফিল্ড মাৰ নিচিনাকে কৰি দিয়ে।
অ আকৌ ফোন কৰি ফোন কৰি দিয়ে নেকি।
নহয় ফোন নকৰে নামটো কৈ-কৈ মানে ল'বগে লাগে দি দিয়েগে তেতিয়া।
সেইটোয়ে ভাল হম।
উম। মানে মোবাইল চবাইল পইচা চইচা তাতে থৈছিলো আৰু ঘৰিও পিন্ধিব নিদিয়ে।
হয়- হয়। একে আছে।
উম এক ভাল বাৰু কিন্তু মই এ দি আৰ ই তে বেছি ভয় কৰিছিলোঁ এ পি এছ ইক ভয় কৰাই নাই। এইবাৰ মোৰ ভয়ে নালাগিলে। কাৰণ মই এনেও পাছ নকৰি বুলি মানে। গুৰুত্ব নিদিয়াকে এনেই দিব যাম বুলি মনত ভাবি কিনি আহিছিলো ন।
উম। তথাপি এইবিলাক ডাঙৰ এটা অভিজ্ঞথা ভাল হলে হৈ গল। কিবা নহয় কিবা এটাতো হ'ব হয়নে হা আৰু এটা কথা জানিবলগীয়া আছিলে।
অ', কওক।
তোমালোকৰ আ এটা যে ব্ৰেন ওলাইছে যে টি প আপং।
অ'।
এনেকুৱা চলিছেনে? পুৰা পাব্লিচিটিটো ভালে কৰিছিলে।
পাব্লিচিটিটো এতিয়াও পাব্লিচিটি হয়ে আছে নিউজ বিলাকত।
হা গম পাইছো এতিয়া অলপ কমিছেগে। কাৰণ নতুন নতুন ঘটনাই হৈয়ে থাকে নহয়।
অ'।
অতচা এতিয়া কথাটো হ'ল কেনেকুৱা বা এতিয়া।
সেইটো গম নাপাবা চাগে।
এইটোতো মই গম নাপাও কিন্তু আমি সিদিনা। আমাৰ গিফ্ট কে যোনটো মানে। এবটল নে দুবটল দিছিলে ন। এইটো আমি অ', বও হতে মানে যেতিয়া আহি পাইছিলে। সেইদিনা ৰাত
কেনেকুৱা সেইটোতো আমাৰ হেৰিটোতকে অলপমান বেলেগ চাগে হয়নে?
নহয় টেষ্টটো পৰ আপুংৰ নিচিনাই।
অ'।
কিন্তু মানে একজেক্ট পৰ আপং গোন্ধ আৰু চব পৰ আপঙে হয়। কিন্তু মানে তাত এ ৰঙাটোত যে এলকহল লগাই এনেকুৱা মানে।
অ', গম পাইছো গম পাইছো।
গোন্ধটো মানে আহ পৰ আপঙৰ নিচিনাই গোন্ধাই বাৰু। টেষ্টটোও পৰ আপঙৰ নিচিনাই কিন্তু মানে মানুহে যে ৰঙা মিক্স কৰি খায় নহয়। পৰ আপঙত তেনেকুৱা হৈছে মানে।
অ'।
বাকী আমাৰ কাৰনেটো একো নতুন হোৱা নাই আমিতো পৰ আপং। মানে আমিতো সৰুৰ পৰাই খাই আহিছো বা
ন কিবা এটা ইউনিক হলেহে চলিব হয়নে?
নহয় মানে হলেওতো বনাব নাজানে ন! বনাব নাজানে অ। প বা তেনেকুৱা বেলেগ কিবা কমিউনিটিৰ মানুহ বিলাকৰ কাৰণে ভাল হ'ব আৰু। তেওঁলোকেওতো খাই ভাল পায় ন পৰাপ।
হয় হয়। এতিয়া ৰাখোঁ নহ'লে?
অ অ।
শুভৰাত্ৰি।